হেল্ল'?
অ'।
কি কৰিছ?
ভাগৰ লাগিছে, শুই আছোঁ।
অঁ।
কাৰেণ্টো নাই এইফালে, বৰষুণ দিছে নে নাই সেইফালে?
বৰষুণ নাই দিয়া?
অ' অ'!
নাই দিয়া বৰষুণ।
কিংকিনীয়া বৰষুণ দি আছে আৰু কাৰেন্টো গ'ল।
বৰতে আতি পেলাই নহয়নে?
যাব লাগিব, ভগা পিছতহে, যাম।
ভগাৰ পিছত, দিবলৈ আহে নে কিবা?
এতিয়া গ'লে মানে তহঁতৰ ঘৰত একো খাব নাপাম নহয়, তেতিয়া ভগা পইছাতে খাব পাম।
খায় যাব পাৰিবি, কি খাওঁঅ।
কি কি খাওঁ? বৰ দিয়া ভাত খাবলৈ নাজাওঁ, নহয় মই। গোটেই ভাত খাবলৈ নাযাওঁ নহয় মই, তহঁতৰ ঘৰত পঠালি উম। সেৰি, গধুলিৰ পৰা চেণ্টাৰলৈ আহ নাই?
যাওঁ।
উম! মই এনেতে, সেৰিলৈ যাবলৈ হৈ আছে। যাব লগীয়া হৈ আছে।
কেলে?
এ, চেক এখন জমা দিবলে।
অ'! মোৰ আজি এ টি এমটো আহিছে। য'ৰ পৰা পইচা বেলেগক দিব পাৰিম আৰু এক্টিভ হ'লে।
উম! জী-পে নে?
জী-পেটো এতিয়া, খুলিব পাৰিমহে, এক্টিভ কৰি দিলে, মই এনেই প এ পি এন বি সেই এটাহে চলাই থাকোঁ।
এ, জী-পে খুলি ল'বি? জী-পে টোৱে ভাল!
খুলিমে, আজি খুলিব লাগিব, তো এক্টিভ কৰালে। বেংকলে যাব লাগে নেকি, আকৌ এক্টিভ কৰাবলে? নিজে বজায় নে?
উম। মই একে একেদিনাখনে মই নিজে - নিজে খুলি লৈছো মোবাইলৰ পৰা চাই - চাই। ইউৰোপৰ চাই চাই খুলিছে তেওঁলোক এ টি এমটো ডাকঘৰ পৰা সেই ডাকঘৰৰ পৰা লৈ পেলাই নিজে খুলি লব পাৰি ইয়াত জি পে। পিন নাম্বাৰটোহে লাগে আৰু এড্ৰেছখিনি লাগে।
মই সেইটো ডাউনলোড দি থওঁ তেতিয়া।
অ মই জি পে' হ'ল ফোন পে'টো ভাল নহয় ইমান। জি পে টো ভাল, চবতে চলে। পৰিস্মিতা ভাগত ডাকঘৰ একাউণ্টত জি পে খুলি ললে। এনেকুৱা প্ৰব্লেম দিয়ে নহয়, জি পে নহয় এ ডাকঘৰ একাউনটত এনেকুৱা খুলি ললে অনলাইনত। এনেকুৱা প্ৰব্লেম দিয়ে, মই কলো তই জিপে এটা খুলি ল, কথা কলে নুশুনে।
মা শুলে চাগে? ভাগৰ লাগিছে চাগে?
উম, মা শুইছে আজি।
দাদা?
দাৰ ইটানগৰলৈ গৈছে।
ভাড়া লৈ গৈছে নেকি?
নহয় কিবা চিলিণ্ডাৰ আনিবলৈ গৈছে।
অ। কি আনিবলৈ গৈছে?
চিলিণ্ডাৰ এটা আনিবলৈ গৈছে।
অ।
আমাৰ ৰুমাল লগা থৈছিলে ববয়ে বহাগতে। এ ত্ৰিছখনমান কাটিলে আৰু বিছখনমান আছে ববলৈও হোৱা নাই।
অ। আকৌ তাঁত বব নাজানো, তই জানা নহয়?
ববলৈ জানো। মোৰ ফুল বাচিবহে নাজানো, ববলৈ জানো অকমান ফুল বাচিব নাজানো।
উম। মই নাজানো বব। উ
তহতৰ মাহঁতে দেখোন ঢেৰ বয় থাকে, বায়ে ইমান ধুনীয়া - ধুনীয়াকে বয়, তই পিছত শিকিব নোৱাৰিলি?
মাহঁতে জানে, মই নাজানো।
তাৰ বায়ে ইমান ধুনীয়া ফুল বাছে তই ঘৰতে থাক বাৰ লগতে শিকিব নোৱাৰিলি?
উম, আমাৰ বায় শিকিবলৈ নহল দেই। তেতিয়া আকৌ মোৰ পঢ়া হেৰিটো আছিলে যে।
আই অ, কম পঢ়িছিলি নে?
উম।
মই কিবা এতিয়া শিকা নহয় নহয়, মই সৰুৰ পৰাই জানো।
মই ব'ব জানো, ফুল বাচিবই নাজানো। আপোনাৰ বাৰীৰ এই মধুৰীআমৰ কুমলীয়া পাত বায়ে জানে ফুল বাছিবলৈ, আমাৰ বায়ে চব জানে।
উম, তই বা পৰাই শিকিব পাৰিবি দে, মাকো শিকাই দিয়া মানুহ নাই, মাও নাজানে যে তোৰ?
অ উম
ট ট কাৰণে ধেৰ বৈছিলে নহয় গিমোচা
ঢেৰ বোৱা নাই এজুতো লগাইছিলে বিশখনমান বৈছিলে বাউ
সেইটোৱে ঢেৰ আও বিছখন মানে আ
এতিয়া এতিয়ালৈ সেয়া নাই
হিতাৰিটো ভাল নে
ভাল
উম
এতিয়ালে নাই বিশখন সেই বে শেষে হ'ল আউ
অঁ এতিয়ালে শেষ হ'ব বিয়াত
উম বিয়া আগতে শেষ হলে বিহু বিহুত মানুহ বিলাকক দিওঁতে দিওঁতেই শেষ হল
আজিকালি কিনা গমোচা নিচিনা একদম অ কে ঘৰত বোৱা নিচিনা গামোচা কিনিবলেকে পাই পইচাৰ লগতহে কথা আজি
উ তহঁতৰ ঘৰ য মানুহজনী বহুত ধুনীয়া গামোচা দিয়ে আক
অ ধুনীয়াকে বই অ
উম
আউ এজনী আছে সেইজনীয়ে আউ ধুনীয়াকে দিব কম দামতে দিয়ে আছে এজনী আগলে
উম
সেইজনীকৈ এইজনী বহুত সস্তা আমি তাৰপাহে আনো
উম
এইজনিয়ে নো মোক ধুনীয়া বয় বাও পিঠটো ভাল আমাৰ ঘৰ ওচৰত বহুত তাত বোৱা মানুহ আছে এনেকুৱা হেৰি কয় তাঁত বৈবৈ বেচা মানে বত কাজি কাজি মানুহ আছে
তহঁতৰ মায়েও জানে পায়
আমাৰ মায়ে চকু পা নোৱাই আক বব জানে আমাৰ মায়ে ঢেৰ বলে ফুল নাজানিলেও মানে এনেকুৱা উম উম সেই গামোচা গাও কভাৰ পা ধেই বলে মানে চাদৰ মেখেলা ধেই এনেকে ঘত পিন্ধা মতিয়ে কাপোৰ
আমাৰ মাও জানে
আমা মাই খালি ফুলটো নাজানে কিন্তু এনে কাপোৰ ধেই বলে এতিয়া কণ্ডাছত ধে গোটাই থৈ দিছে
আমাৰ মায়ে সেই চকুৰ কাণে আমাৰ মায়ে চকুুৰ কাণে নবয়
আমাৰ চকু ক হল অক সেইকাৰণে নবোৱা হ'ল কিন্তু আগতে আমি যত আছিলো অৰুণাচলত তাত আমাৰ মাই অকল তাতে বৈ থাকে আজিকালি তাঁতশাল বোৰ ধেৰ নো নোহোৱাই হ'ল আউ কোনবা কোনবা জেগাতহে আছে
অ
তাত ধৰা আগতে আগৰ ছোৱালী মানুহে তাত শিকিবই লাগে আজিকালি ছোৱালী মানুহে তাতেই নাজানে
আজিকালি নিশিকিলো হয় আগতে শিকিবই লাগে
উম মই ববলৈহে জানো বাকী বৰ চৰ তুলিবোৰ বাতি কৰিবও নাজানো
ময়ো নাজানো ময়ো অকল এনেই চিম্বলকে ব'ব পাৰো আৰু।
মই বাবে পাৰো অকল।
উজ চে চা
কি?
চব ফুৰিব ল গৈছে অ বোলো
উম মানানি গৈছে। শ্বিলং গৈছে। গোটেই কেইটা চুইছ অফ মোবাইল সিহঁতৰ। আজিকালি গৰম বন্ধ মানে আৰু ফুৰিবলৈ যোৱা।
অ বন্ধতটো সেইটো কাৰণে, ধৰি ল দূৰত থকা মানুহখিনি ক'ৰবাত ওলাই যোৱা তেনেকুৱা কাৰণেই হয় গৈ আও
আমাৰ আক' গৰম বন্ধু মানে পঠালে যোৱা।
আমাৰ গৰম বন্ধত পঠাৰলৈ যোৱা।
উম
আমাৰ মানুহজনেও যাবলে মন নকৰে ধৰি লও গোটেই বছৰটো বাহিৰত থকা আগতে হয় যে এইটো মাহতহে ঘৰত থাকিবলে পাই যাই, ইমান মানে সেইটো ফুৰিবলৈ মন নকৰে পায়।
উম, ঘৰত থাকিবলে মন।
উম
মানুহজনী আকৌ মন যায় নহয়।
নহয় সি আহ সি তাতে থাকে যে, ঘৰলে ধৰ আহিবলৈ নাপায় ইমান। সেইটো মানে গৰম বন্ধ বিলাক নহয় গম বন্ধ বিলাক এনেকুৱা যে যোনবিলাক বাহিৰত থাকে, সিহঁতি ঘৰলৈ আহিবলে, যোনবিলাক ঘৰত থাকে, সিহঁতি ওলাই যাবলে।
উম, সেইটোৱে। তই লগতে যাবিগে নে কি?
মই নেযাওঁ।
অ স্কুল আছে অ কলেজ আছে নহয়।
বাপাহত থাকিব। সেই বুলি কই ইয়াত আহ কলেজ আছে নহয় নহ'লে যাব পাৰিলো হয়।
উ কেতিয়াবা যাবি
উম। নচন্দল য
উম
কাৰ ওৰত নিৰ্ভৰ নকৰাকৈ নিজেই কৰিব পৰা হ'লো।
ফৰ্মেল পেণ্টবোৰ ইমান দামো ঔ পেণ্ট এটা লাগে, পেণ্ট এটা চাই আছো, মিছ'ত। কি?
সেইটো
কি?
নেটৱৰ্ক পোৱা নাই, কি?
এই হে ফ ফিফটি কৰি দিলে তেনেক
উম
হয় নাই?
উম। ঢেৰ ওলাই গল যে
উম উম।
তোৰ ভালকে নেটৱৰ্ক পোৱা নাই
নেটৱৰ্ক, নাপোৱা নে?।
ফাটি-ফাটি, আহে মাতটো মাজে-মাজে, এতিয়া পাইছোঁ।
টোপনিয়ে ধইছে শুমগেহে মই এ পিছফালৰ মানুহ ঘৰত
কাৰ লগত আছ
শুনছা নাই
কাৰ লগত আছ'?।
অকলে আছো ইয়াত মানুহ এজনে থাকে মানুহজনো নাই এতিয়া মই হো এতিয়া ঘৰলে যাওঁ আউ হুমগে হাতটো যে মই ইমান বিষ হৈছে কেলে জানো
উম, কাম ঢেই কৰিছ চাগে। কাম ধেই কৈছ তই কাম বন সেই নেটৱক পোৱা নাই তো ভাগ
কাম বুলি ক'বলে একোৱেই নাই ইয়াত ৰাতিপুৱা ভাত পানী কেইটা খাই ভাতকেইটা খাই নিজে আজৰি হবহে লাগে
কি মা?। অ', ভাত কেইটামান খাই লও, তাছত শুম অকমান।
খাই ল ভাত
অ
ভাত হেৰি বনালো কলডিল দালি আলু দি থপথুপিয়াকে বনালো আৰু ৰঙালাও ভাজি ভাজিম তেনেকে খাম
উম
কালি ৰাতি মাংস আছিলে বাও মই বনালো এতিয়া আহি পিনে ৰা ৰাতিপুৱা খালো এবাৰ মাংস আছিলে
অ
এতিয়া এবাৰ খাই দিও আও তাৰাপা শই থাকিম আউ ধুনীয়াকে
শুই থাক আউ তাপা
উম মোৰতো ইমান খজোৱাছে ধুই দিলো এতিয়া এতিয়াও বেছিহে খজুৱাছে
এ এনেকুৱা মোৰ ধুলে বেয়া পিছবেলা আগবেলাই ধুব লাগে ধুলে
ৰাতিপুৱা উম পথাৰলে গলো আক পথাৰলে গলো পাপা কোমাইছ ছে অহাই নাই তহঁতৰ খেতি নিজে গৈছে নে নে কাবাক দিছে বাউ ততৰ মাহহঁতৰ
আমান অকমান নিজে কৈছে অকমান আধি দিছে
অ তেতয়া ৰুৱনী লগাই নে
ৰোৱন ৰোৱন নহয় ৰোৱনী লগাব আমা কে সেইকাৰণে সেই কৰনে সেইকাৰণে বোকাই দিয়া নাই আহাৰ মানে পাইহে দিব বোকা তেতিয়া ৰোৱনি পাইছে আমাৰ মায়ে, আমাৰ মায়ে ৰুব নুৱা হ'লগে আউ। আমাৰ মাই টি বো বহুত দ', দ', যে।
উম, এই এতিয়া আহাৰ গ'লে, শাওন হল অ আই
অহ, শাওনতহে দিবগে, শাওনৰ এক তাৰিখৰ পৰা দিম বুলি কৈছে। এনেই আগতে ধৰ মওঁ থাকো তেনেকে হৈ যায়।
উম, এতিয়া আমাৰ মাও নোৱাৰা হৈছেগে আৰু। আম্ মানে অহা বছৰপৰা আমাৰ খেতি নকৰে।
ওঁ। তহঁতৰ বৌ আহিলেনো ক'ত পঠালে যাব।
উম, নাজানে পথাৰলে যাব সেইজনীয়ে।